হেল্ল' হেল্ল'
হেল্ল'
অ' ভালে আছ
অ' ভালে আছো। তুমি ভালে আছানে?
অ' হয় পাই ময়ো ভালেই। কি কৰিছা?
মই এনে আছো মই তোমাৰ কথা ভাবিয়ে আছিলো ফোন কৰিম কৰিম বুলি
অ' হয় নেকি অ'
ভাবি আছো যে মেঘালয় যাম।
হয়।
তাৰ বিষয়ে তোমালে অলপ জানি লবলৈ কাৰণে কাৰণ তোমালোকে যোৱা বছৰ মেঘালয় গৈ আহিছিলা নহয়।
অহ হয় আমি গৈছিলো অহ অহ। আমাৰ অভিজ্ঞতা খুব ভাল আমাৰ অভিজ্ঞতা মানে তোমাৰ মেঘালয় খনত তুমি এই সময়খিনি খুব ধুনীয়া সময় বাছি লৈছা। মানে ইয়াতে, উম মেঘালয় মানে, চাবলৈ যোৱা যোৱা সময় মানে তোমাৰ এই অক্টোবোৰৰ পৰা এপ্ৰিলৰ এই সময়খিনি খুব ধুনীয়া সময়। তাৰ পাছত তোমাৰ মানে কি হয় বাৰিষা আৰাম্ভ, হয় ন! অ' সেইটো কাৰণে মা মানে অ'এই অক্টোবৰৰ পৰা এপ্ৰিলৰ এই সময়খিনি মানে খুব ভাল সময় তোমালোকে বৰ ধুনীয়া টাইমতে যাম বুলি ভাবি লৈছা দেই।
তাকে কৈ আছোঁ আকৌ মেঘালয় যাওঁ বলা, কিন্তু আমাৰ একো মানে অভিজ্ঞতা নাই যে সেইটো কাৰণে তোমাক বোলো এবাৰ সুধি চাও তুমি ভালে কৰিলা সেইকাৰণে ফোনটো কৰিলা।
অ-অ সেয়া ভাল, আমাৰ খুব ভাল অভিজ্ঞতা, এৰি তোমালোকে কি গাড়ী ব্যৱস্থা কৰিছা নেকি? কেনেকৈ যাম বুলি ভাবিছা বাৰু?
অ, কেনেকৈ গ'লে মানে সুবিধা হব বাৰু তুমি কোৱাচোন?
অ আমি মানে কি কৰিলোঁ, গুৱাহাটীৰ পৰা গাড়ী এখন ভাড়া কৰি ললোঁ।
অ
অহ' হয়, হয়, তাই এইয়া তোমাৰ গু গুৱাহাটীৰ পৰা মানে তোমাৰ হেৰি পা গৈ পিনি তোমাৰ শ্বিলংলৈ প্ৰথমে মানে গলোঁ। তাতে আমি হো তেল ল'লো, তোমালোকেতো তাত হোটেল বিলাক ঠিক কৰিলা নেকি?
হোটেল বিলাক একো ঠিক কৰা নাই, তাকে তোমাৰ পৰা বোলো ভালকে জানি লওঁ।
অ আৰু কিমান দিনৰ উম কিমান দিনৰ প কল্পনা, তোমালোকৰ কিমান দিনৰ কাৰণে যাম বুলি ভাবিছা?
আমি, সাতদিন মান বা ভাবিছোঁ দেই যাম বুলি, সাতদিন মান থকাকে।
অ' হয় নেকি, এই সাতদিন একচু তোমাৰ আচলতে মানে কি হ'ল শ্বিলং মানে গোটেই চেৰাপুঞ্জী এইবোৰ, তুমি, মেঘালয়খন তুমি তোমাৰ তিনদিন মানৰ ভিতৰতে হৈয়ে যাব জানানে। কাৰণ ফুৰি হয়, তাৰ মানে ফুৰিবলৈ গ'লেতো আচলতে তোমালোকে সেই আৰু তোমাৰ যিবিলাক চাবলগীয়া জেগা খিনি তুমি চাই চাই গ'লা অ' তাত পিছতে য'তে মানে খু সুবিধা অনুযায়ী আমি মানে কি হ'ল যে এইবোৰ চাই পিনি মানে জেগাবোৰ চাই চাই মানে আমি এনেকে ভাগ কৰি কৰি লৈছিলোঁ কোনডোখৰ জেগাত থাকিম। এনেকে অ। তেনেকে আমি ভাগ কৰি লৈছি সেইটো কাৰণে মানে কি হ'ল যে আমাৰ তিনদিনৰ ভিতৰতে হৈয়ে গ'ল, তোমালোকে যদি সাত দিনৰ পৰিকল্পনা কৰিছা তেতিয়া গুৱাহাট অ, তেতিয়া গুৱাহাটী হৈ যদি যোৱা তেতিয়াহ'লে গুৱাহাটীখনতো তোমালোকে বাকী কেইটা দিন মানে, অ থাকি গুৱাহাটী সেই চিৰিয়াখানা, আজিকালি গুৱাহাটীৰ বহুত চব লগীয়া জেগা আছে ন, হয়, কাজি কাজিৰঙা এনেকৈ সেইবোৰো চাই মেলি তোমালোকৰ গুৱাহাটী মেঘালয় গোটে সাত দিনৰ ভিতৰতে মানে খুব ধুনীয়াকৈ হ'ব।
তাৰ, মেঘালয় তোমাৰ কি বুলি কয় হোটেল খানা চা খোৱা খাদ্যবিলাক কেনেকুৱা পালা তুমি?
ভাল-ভাল, হোটেলো খুব ভাল চফা চাফ-চিকুণ তাৰ, কাৰণ পানীটো খুব চফা ন পাহাৰীয়া পানী। পানী খিনি খুব চফা সু টেলখন হোটেলবিলাক আমি যিমানবোৰ যিকেইখন হোটেলত আছিলো মানে গোটেইকিখন চফা পালো। আৰু তোমাৰ হেৰি খোৱা-বোৱা বোৰতো বিনা মা মানে কি মা মচলাটো কম থাকে আৰু আমাৰ এনেও অসমীয়া মানুহ বিলাক এ মছলা অলপ কমে খাওঁ ন, সেইটো কাৰণে মানে কি হয় অঁ। খোৱাটো আমি খুব সাধাৰণ ভাৱে হয় হয়। সাধাৰণ ভাৱে বনাইছে খুব ভাল মানে খোৱা বোৱা বোৰ। তোমালোকে মেঘালয় গলে মানে এনেকেই যাবা বুইছা নাই কি কৰিবা।
কেনেকে গ'লে ভাল হ'ব কোৱাচোন?
গুৱাহাটীৰ পৰা মানে তোমালোকে গাড়ী এখন সেয়া ভাড়া কৰি ল'বা। তাৰ পিছতে প্ৰথম তোমালোকে মানে কিহ উমিয়াম লেক এটা আছে তোমাৰে শ্বিলং মানে ধৰা উ পুৱাৰ ঠিক আগে আগ তাৰমানে এইটো উ অ উমিয়াম লেকটো সেইটো বৰ ধুনীয়া মানে চাবলগীয়া মানে এটা সুন্দৰ লেক হয়। তাৰ মানে শ্বিলঙৰ মানে প্ৰৱেশ দ্বাৰাৰ সমীপৰ এক বিশা ভাল সুন্দৰ লেক হয়। তাৰমানমানে তোমাই হে অ সেই কয় সেয়া আছিপ তোমাৰ সেই লেকটোৰ পৰাও উমিয়াম লেকৰ পৰাই তোমাৰ শ্বিলঙৰ প্ৰৱেশ দ্বাৰা মানে তোমাৰ আৰম্ভ হয়, হয় আৰম অ হয় তাৰপিছত আমি মানে প্ৰথমে সেই তাত সেয়া চালোগৈ, চাই তোমাৰ হেৰি তাত মানে তোমাৰ এই বটিং কৰিবও পাৰি তোমাৰ ভাল পাই লৰা-ছোৱালীবিলাকে ডাঙৰ মানুহো ভাল লাগে। আমনি নেপায় ধনীয়াগে হয় ধুনীয়াকে বটিং কৰি তাৰ পাছতে তুমি মানে শ্বিলঙলৈ গুচি যাবা। তাৰপাছতে তোমাৰ শ্বিলঙত তাৰমানে তোমাৰ শ্বিলং পিকটো ছে তোমাৰ শ্বিলং পিকটো তোমাৰ সেই এয়াৰফৰ্চৰ অঞ্চলত আছে। সেইটো মানে অ। তাৰ পৰা শ্বিলং পিকৰ পৰা মানে গোটেই শ্বিলংখন সুন্দৰভাৱে দেখিবলৈ পোৱা যায় আৰু অ আৰু তাৰ জলবায়ুটো খুব ভাল। ফাল্টু, সেয়া মানে, খুব ধুনীয়াাকৈ দেখে ভাল লাগে সেইটো বৰ আকৰ্ষণীয় সেইডোখৰ জেগাডোখৰ। অ হেৰি, এই এয়াৰফ'ৰ্চৰ অঞ্চলত, আছে সেয়া চাবগে পাৰা, তাৰমানমানে তোমাৰ মেঘা
তাৰপাছাগে শ্বিলংখন চাইো তুমি যে ক'লা শ্বিলং খনৰ এনেকে ওপৰ উথি কেনে চাব পাৰি তাৰিছত কি সৌন্দৰ্যটো চাই বহুত ভাল লাগে ন
হয় হয় বৰ ধুনীয়া সৌন্দৰ্য তাৰমানে তোমাৰ হেৰি মেঘালয় আচলতে বহুত খিনি জেগা আছে তুমি মেঘালয়লৈ যদি যোৱা বহুত চাব লগগীয়া জেগা আছে। কিন্তু তাৰ প্ৰ ঠাইবোৰ হৈছে সেয়া আৰু তোমাৰ উমিয়াম হ্ৰদ মানে তোমাৰ যিটো উমিয়াম লেকৰ কথা। কৈছো অ' অ' সেইটো। পৰা গৈ তাৰপিছত তোমাৰ সেইয়া আৰু শ্বিলং। কি তোমাৰ যিটো অ হেৰি এয়াৰফৰ্চ অঞ্চলত আছে, তাৰ পিছত, তে তোমাৰ আছে হেৰি আছে ডাউকী - দাও কি অ ডাউকী তাত মানে তোমাৰ- ভাৰত বাংলাদেশৰ সীমান্- ৰ ওচৰৰ মানে এখন- সীমান্তৰ হয় ওচৰত একদম ধুনীয়া পৰিষ্কাৰ মানে পানীৰ ধুনীয়া- নদী এখন আছে।
ঝৰ্ণা এদটা আছে ন মানে-
নহয় -নহয় নদী -নদীহে -নদী আছে। হয়- তাত আমাৰ, হয় -হয় নদীত- তাত তোমালোকে বটিং কৰিব পাৰা আৰু তাত বৰ ধুনীয়াকে মাছ বিলাক দেখা পোৱা যায়। খুব ধুনীয়া লাগে। বৰ আকৰ্ষ হনিহয় সেয়াও
সঁচাই দেই, তুমি কোৱাৰ লগে লাগে মোৰ মানে- যাওঁ যাওঁ লাগিলেই দেই।
অ -অ তাৰপিছতে- তোমাৰ হেৰি আছে এলিফেন্ট হেৰি জলপ্ৰপাত এটা আছে শ্বিলঙতে সেইটো বৰ আকৰ্ষণীয় সেয়াও তুমি চাব পৰা সেইটো মানে তিনিটা বিভাগত বিভক্ত ত মানে জলপ্ৰপাতটো এ এলিফেণ্ট অ' জলপ্ৰপাত টো এ বৰ ধুনীয়া সেইটো আকৰ্ষণীয় সেয়া লৈ যাবা সেইটো চাব লগীয়া জেগা তাৰ পিছতে তোমাৰ এ হেৰি চেৰাপুঞ্জীত তোমাৰ চেৰাপুঞ্জীলৈ যাবা তাত ছেভেন চিষ্টাৰ লেগ, মানে এইটো আছে অ' নহয় টো আচলতে লেক নহয় চছেভেন চটা আচলতে জলপ্ৰপাত হে হয়, সেইটো মইহে পতককে লেক বুলি কৈ পালো এইটো আচলতে চেভেন চিচটাৰ আ জলপ্ৰপাত এয়া সাত ভনী মানে ধৰা, ধুনীয়া সাত ভাগকে তোমাৰ জলপ্ৰপাত টো নিগৰি আহিছে খুব ধুনীয়া সেইটো চও অ' অ' অ' সেয়া চাবা তাৰ পাছত তোমাৰ হেৰি আছে পাই এই উম হ এইটো নখ, পালিকাই জলপ্ৰপাত এটা আছে চেৰাপুঞ্জীত, সেইটো মানে তু তোমাৰ হেৰি হ ভাৰতৰ সৰ্বোচ্চ পানীৰ পৰা জলপ্ৰপাত হয়। নৌখ কালিকাই জলপ্ৰপাত সেইটো বৰ আকৰ্ষ ষনীয় অ', সেইটো চাবলৈ যাবা দেই। অ', আচ্ছা চেৰাপুঞ্জীতো এ আছে সেই দুইটা জলপ্ৰপাত এটা হৈ ছেভেন চিষ্টাৰ জলপ্ৰপাত আৰু এ এটা হৈছে নৌখ কালিকাই জলপ্ৰপাত অ'। এইটো বৰ ধুনীয়া। আহ সেই দুইটা চাবলৈ যাবা তাৰ পিছতে তুমি চাবলৈ যাব পৰা মাউ লিং নং ঠাই খন তাৰমানানে সেইখন এখন গাঁও হয় মাউল লিং নংঠাক গাওঁ হয়, সেইখন আচলতে এছিয়া আটাইতকৈ পৰিষ্কাৰ কাৰ মানে গাঁও হয়, বুজিছা নাই।
হয়, হয়, হয়, ধুনীয়া লাগে চাগে আৰু।
এই বৰ ধুনীয়া ইমান পৰিষ্কাৰ নহয়, তোমাৰ মানে ৰাস্তাটোত তোমাৰ গছৰ পাত এখিলাও পৰি থকা নেদখ খা মানে সৰা পাত এখিলাও, বহুত পৰিষ্কাৰ।
তাকে আমি ভাবিছোঁ
অ', তাৰপিছতে আৰু কেটামান জেগা আছে তাতে মানে ধৰা সেই মাওলিং নঙ থাই-জে-গে গাওঁখনত মানে স্কাই ৱাকো আছে। সেতা তোমালোকে মানে কৰিব পাৰা, তাৰপিছতে তোমাৰ লিভিং ৰোড ব্ৰীজ বুলি মানে দলং এখন আছ ছে সেইখন হৈছে ৰাবাৰ গছৰ শিপাৰে মানে নিমিত এখন পাকিতিক দলং। অ', সেইখনলৈ যাবা বৰ ধুনীয়া সেইখন।
হ'ব ইমানতে এইগিখনতে চাই মেলি আমি শেষ কৰিব পাৰিম আওঁ।
অ', সেয়া চাই পিনি ঘূৰি আহি তাপিছত গুৱাহাটী সেই কেইবা তাপিছত লগতে মাও সমাই গুহাটোত যাবা দে সেটো চেৰাপুঞ্জিতে আছে সেটো মানে প্ৰাকিতিকভাৱে নিমিত এটা চুনশীলৰ গুহা হয়। সেয়াও চাবলে যাবা, খুব ধুনীয়া। কৰ্ষনীয়, উম, আহা ফুৰি আহা, আহা ফুৰি আহা তাপিছত তা আমি লগ পাম দিয়া। ন' অ', আহিছোঁ দিয়া, হয়, হয়।
ঠিক আছে, হ'ব দিয়া। বহুত